হেল্ল' অহ শুনিছো শুনিছো।
অ অ কি কৰি আছা?
চাহ খাইছো, তুমি?
মই এইয়া চাহ, ভাত খাই আছো, এইয়া বিচনাত পৰি আছো।
পথাৰ আজি হেৰি নাই দিয়া দেই।
আজি কাটিছে
আহ
আজি সক্ৰান্তি যে আমাৰ হেৰি হাল নাবায় যে।
অ আজি সংক্ৰান্তি নি?
অ'! তাৰপা আৰু সেই, এইটো কি, পানী ঢেৰ নহয়, আমাৰ এইফালে!
অ'!
তোমালোকৰ সেইফালে, পানী আছে নাই?
আমাৰ ঘৰত নাই। কিন্তু, মামা ঘৰ পাকঘৰৰ ভিতৰত পানী।
অ'! ইমান পানী নে?
উম, নদী সোমাই।
অ'! সেইটো কথা। আমাৰ এইফালে, হোৱা ঘৰত ইমান নাই বাৰু। কিন্তু, আমাৰ নদী পথাৰত পূৰা বগা।
আমাৰ সেই, মামাহঁতৰ চোতালত বোলে, মাছ তোৰ, উভয় নদী। কিন্তু মানে, এতিয়া যাব নোৱাৰিগে। গোটেই ৰাস্তা পানী। দলঙৰ ওচৰপা পানী-পানী- পানী, তালৈকে পানী। গাড়ীও ন
চোতালত মাছ উভয় নদী নে?
উম!
আৰু এই, মই সেৰি যে গৈছিলোঁ। এইফালে যেন, মাঘনোৱা দল।
অ'!
দিয়া দেখিছিলোঁ মানে, দেই, সেই তেতিয়াও। মই যোৱাতে যোৱাৰ দিনাও মানে, বানপানী হৈ শুকাইছে আৰু। মানুহ বিলাকৰ চোতালতে গোটেই পানী! তেনেকোৱা মানে। সেইফালে, বহুত বেছি পানী হয়।
এই এতিয়া, মামাৰ ঘৰৰ ভিতৰতে পানী। এফালে, কেঁচুৱা সেইটো।
উম, সঁচাকে বহুত দিগদাৰ!
আইতাই পাই গৈছে, মছলা।
ঐ মাহী? অ'! কি হ'ল? বহুত কষ্ট হয়, পানী হ'লে! অ'!
ভাত কিহে খালা?
ভাত এই, কোমোৰা-আলু ভাজিলে, তাৰপা মাছো ভাজিলে।
অ'! অ'! মাছ কি ধৰা নাই?
সেই জালত লগা আকৌ।
অ'!
তাৰাপা, তোমালোক ভাত কিহে বনালে?
আমাৰ সেৰি, ঔ-টেঙাই সিজাই থৈছে। আও কচুৱে, মাছে জোল।
সেৰি, কোনে বনালে ভাত?
মায়ে।
মায়ে ভাতকেইটা বনাব পৰা হৈছেগে আও? বাহিৰলে, এইকেইদিন বাহিৰলে ওলাইছে নাই?
এই, গেটৰ পৰা বাহিৰলে নাই, নোলাই।
অকমান এনেই মানে, খোজ কঢ়াবচোন? ৰাতিপুৱা তুমি বাৰু ৰাতিপুৱাহে টাইম পোৱা ধৰ, অকণ। সোনকালে উঠি, টিউচনতকে অকণ সোনকালে উঠিবা আও।
উম, আইঅ'! মই ইমান সোনকালে উঠিবলৈ নাই দেই।
অকমান খোজকাঢ়াব, কঢ়াবা আকৌ নহ'বা, মানুহজনী ফূলি যাব।
এ, ইমানো বহি নাথাকে নহয়, ঘৰৰ ভিতৰতে খোজকাঢ়ি থাকে নহয়। এতিয়া, ভাতকেইটা বনাওঁতে, কম খোজ কাঢ়ে নেকি।
কাঢ়িলে অকমান, মানুহজনী লৰ-চৰ হ'ব ন'! তেতিয়া মানে, ভাল হ'ব আৰু।
উম তুমি কেতিয়া আহিবা
যাম
তুমি আহিলে ওৱান পাৰ্চেন্ট বেছিকে ভাল হৈ যাব
নহয় এ আমি হেৰিলে যাব লাগিছিলে নহয় চেক
অ
প্ৰাৰ্থনা এই ককায়েকৰ লগত তাই বেয়া হ'ল হেনো তাৰপৰা সেইটো কাৰণে কৈছে আমাক নিজে যাবলৈ কৈছে
সেই তাৰপিছত ৰিপৰ্টটো কি কৰিবা তাইতো গুচি গ'ল
অ তাই গুচি গল বাও খালি সেই বিশ তাৰিখে আহিম বুলি কৈ অ বিশ তাৰিখে বিয়া আছে নে কি জানো
বাইশ তাৰিখে আহিব হেনো তাই
অ হ'বগে নাই, এই ৰিপৰ্টটো বনাবলৈ এনেই কিমান টাইম মান লাগিব বাও
দুঘণ্টা
বেছি টাইম নালাগে ন
এ অকল ডেইলি ৱাইজ লিখি গ'লে হ'ল এনেও তাই ডি টি পি এ কৰিব চাগে?
ডি টি পি কৰিবলৈ আইডিয়া আছিল নে জানো?
নাই নিজৰ মনত ইচ্ছা, মই চাগে হাতে দেখিম ইমান সোপা টকা খৰচ কৰি নাথাকো।
হাতে লিখিম দিয়া আমি।
তাই আকৌ ফ্ৰী।
সেইটোৱে ফ্ৰী আৰু।
ফ্ৰী চাৰ্ভিচ কাৰণে তাই সেই
আমাৰ আমাৰ জেৰক্সৰ সময়ত ইমান পইচা যায়।
উম।
কিবা এইবাৰ এইবাৰ কম পইচা গ'লনি আমাৰ।
উম তথাপিতো এটা লাভ হ'ল আও
লাভ হ'ল দেই বহুত লাভ হ'ল মানে আমি তেতিয়া সেইবোৰ নোটবোৰ নেলেখিলো অ
অ মানে আও সেইটো কোৱা কাৰণে নোটছ লিখিবলৈ মানে আমি উৎসাহিতো হলো মানে। উম ঐ আমোকটো লিখি কমপ্লিট কৰো ধৰা
নোটচটো লিখাৰ কাৰণে আমি মানে ইমান বস্তুটো নপঢ়িলেও হয়। আগতে কিতাপৰ পৰা ধৰ অকমান বেছি পঢ়িবলগীয়া হল, তুমি চাবাচোন
ৱে কি কৰে নাইকিয়ে পৰীক্ষালে মূৰামূৰি সময়ত কুৱেচনখিনি কৰা অকল। তাতকে আগতে যদি কোৱা, ঈদ তেতিয়া মানে আমি কি কৰোঁ নাই, প্ৰথমৰ পৰা নোটছ বনাবলো আমি ইম্পৰ্টেণ্ট কোনকেইটাত
মানে আমি এইটোৱেটো জানো আমাক ছাৰ হতে ইম্পৰ্টেণ্ট দিয়ে দি সেইটো কাৰণে আমিনো নোটচ কেলে বনাম প্ৰথমৰ পা
নহয় নোটছ বনাবলৈ হ'লে এটা ইউনিটত কম ধেমালি বস্তু থাকে নেকি? সেইসোপা কিমান বনাবা তাৰপিছত যেতিয়া সেইসোপা পৰীক্ষাত নাহিব তোমাৰ মোৰতো গম নহ'ব?
সেইটোয়ে কৈছো আমিতো জানোৱে ন ছাৰহতে ইম্পৰ্টেণ্ট দিব বুলি। সেইকেইটাকে অকমান আগতীয়াকেনো দি দিলে কি হয়?
উম দিবগে হ'বলা, তাৰ আগতীয়াকে দিব নোৱাৰেও নহয়। পেপাৰ কটা পিছতহে পাৰিব।
সেই পেপাৰ মানে বহীবোৰ যে আমাৰ হেৰি ডিপাৰ্টমেন্টতে চাইছে নে বাও?
আমাৰ ডিপাৰ্টমেনটৰ ।
কি হয় আৰু, এইবাৰ মানে আমি
বুলে মেছেজ দিলেই গ্ৰুপত।
কিহৰ?
ৰভাইন যায় মই নাযাওঁ, ওলাইয়ো গৈ ক'ৰবাত পালেগে? চিনিয়ৰৰ কথা কৈছো।
আ, এ, এনে এনে টাইম লছ অ এইবোৰ।
তাকেইতো, এতিয়া মোৰ যাবলৈ ঘৰৰ এইটো পৰিস্থিতি, যদি মেমহতে ঘৰ ৰখি দিয়ে তেতিয়া যাম আৰু।
হেৰি হে আছিলে, সেইটো কি বুলি কয়? এনে এন চি চি আছিলে। উম। বা আহিছে।
অ, থাকিব নেকি?
ই, যাবগে, কালি আহিলে, আজি যাবগে।
কি কোৱা, মানে ফ্রিয়ে আছিলো বাৰু আজি।
কিহ'লে?
তাৰা তাই ভাগৰ ইমান মানে প্ৰব্লেম নাই, আমাৰ দুজনীৰহে প্ৰব্লেম হৈ আছে।
যাম ৰ'বা! আজি আৰু এঘাৰটালৈকে গায়ে ধোৱা নাই।
অ, আগষ্টৰ ষোল্ল তাৰিখ লাষ্ট ডেট বুলি জানা নাই তুমি?
ষোল্ল তাৰিখ নেকি?
অ, মই কালি সেইখন চাইছো নহয়।
মোৰ জানো কেই তাৰিখ আছে, ষোল্ল তাৰিখে আছে চাগে। হেই ৰ'বা, কাইলেতো শনিবাৰ, কাইলে ছেকেণ্ড চেটাৰদে মান পৰিব চাগে।
তেতিয়াহ'লে এনেও বন্ধয়ে হ'ব।
একে সোমবাৰে যাওঁ।
মানে যাম বুলি ক'লে যামেই আৰু দেই। আমাৰে মানে অ, সোমবাৰে।
অ, অঔ।
মানে সোনকালে ধৰ দছটা মানত গুচি যাম।
দছটাত মানে খোলেহে ধৰা, তুমি আহিবা, ঘৰৰ পৰা দছটা মানত ওলাই আহিবা, এনেও
হেৰি নহয় মই এইফালে মই এইফালে যাম। আমাৰ আকৌ এনে নাৰায়ণপুৰ দি যাবলৈ দিগদাৰ হয় নহয়, বহুত দূৰ হয়।
আমাৰ ঘৰদি আহিবা।
নহয়, মই ৰঙা, মই এইফালে ডাইৰেক্ট যাম। মানে বিহপুৰীয়াত লগ কৰিম আকৌ তোমাক। তুমিও বিহপুৰীয়ালৈ আহিবা সেইকন।
যোৰহাটৰ পিছত যাব লাগিব শিৱসাগৰ, শিৱসাগৰ যাব তিনিচুকীয়া অ, হ'ব তেতিয়া তুমি সেইফালে আহিবা।
সোমবাৰে ন!
অঁ।
চেকখন লৈ আহিবা, দে দে-দেতাৰ আধাৰ কাৰ্ডটো মানে, যি যি খেলি-মেলি আছে চব ডকুমেণ্ট লৈ আহিবা।
উম, উম, মোৰ মানে নামটোহে
তাকেতো মানে চব ডকুমেণ্টচ লৈ আহিবা ক'ত কি হব লাগে। কালি সেই। এইলে ফোন কৰিছিলা নেকি?
নাই কৰা নহয় কালি।
অ কালি মোৰ নেটৱৰ্কতটো কাটি দিছে নহয় একেবাৰে। মোৰ নেটৱৰ্কে নাপায় মোক ফোন কৰিবলৈ কালি ৰাতি।
এই পৰহি আকৌ মোৰ তেনেকোৱা হল, কেলে তোমালৈ ফোন কৰা নাছিলো জানো।
অ সেয়া পৰহিও সেয়া নেটৱৰ্কতটো বেয়া, কালিও মানে
আজি আজি ভাল ন?
আজি ভাল। তাকৌ আকৌ বতৰটো বেয়া হলে নেটৱৰ্কতটো কাটি দিয়ে।
আজি আকৌ কাৰেণ্টো নাই আমাৰ এইফালে মোবাইলে চুইচ অফ হ'বগে চাগে।
এ নহয় কাৰেন্ট নাথাকিলেও আমাৰ কাটি কাটি দিয়ে।
আহ আহ।
মই গায়ে ধোৱা নাই, গা ধোলা?
এই নাই ধোৱা ভাত চাত খাই বহি আছো।
অ
হেই উঠিলো, তাৰ পৰা চাহ খালো, তাৰপাৰা ভাত খালো এফালৰ পৰা খাই। তাৰপৰা কাহি বাতি চাহি বাতি ধুলো।
অ অ
তাৰপৰা এ চাহ খালো, ভাত খালো, এয়া বিচনাত হেৰি এনেই বহি আছো তোমাৰ লগত কথা পাতি আছো।
তাকে ৰিপৰ্টটো মই ঘৰতে ষ্টাৰ্ট কৰিম নেকি।
এই মই যাম ৰ'বা।
ন আহিবা মই সেইটো কথা কোৱা নাই। অলপ ষ্টাৰ্ট কৰিম মানে ধৰা ইন্ট্ৰডাকচনটো। ডেইলি ৱাইজোতো এ হেৰি কৰি গ্ৰুপ ৱাইজে লিখিব লাগিব কাৰণ মোৰ ইমানো মনত নাই মানে ইণ্ট্ৰডাকশ্যন আগবঢ়াই দিব পাৰিলে এক পেজ ডেৰ পেজ
সেই যে সোমবাৰে যাম
অঁ
মই বাহিৰে বাহিৰে তোমালোকৰ ঘৰলে গুচি যাম
আহিবা কিন্তু সেইদিনা খনয়ে কাম নহ'ব ন তাত কিমান দেৰি হয় ঠিক নাই তাৰপিছত আহি পেলাই আকৌ মোৰ পিছবেলা ক্লাছ আছে নহয় যিদিনাখন আহা একেবাৰে সোনকালে আহিবা মানে দহ দহটামান বজাত পোৱাকে
উম তেতিয়া নেযাও আৰু সেইটো কাম নহয় যদি
না আহিবা এনেই আহিবা
নহয় একেবাৰে সেইটো কাম কৰাকে যাম আৰু
এই বি বেয়া পাই কাৰণ পাঁচ কিলোমিটাৰহে
উম
মাহঁতে কি কৰিছে
মায়ে হেৰি ফটো মাৰিবলে গৈছিলে জব কাৰ্ডৰ
অ
পাপাই আহি পাইছে সি
তোমালোকৰ হেৰি হ'ল নাই এই ৰেচন কাৰ্ডৰ ফিংগাৰ প্ৰিণ্ট দিয়াটো
উম হল তোমালোকৰ
আমাৰ সে ক সেইটো কাম কৰিবলৈকে বা আহিলে যিটো ল'ৰা কামটো কৰে সি এতিয়া নাই নহয় গুৱাহাটী গল।
অঁ আমাৰ আমাৰো হে কি আমাৰ পাই মানে তাৰ কেইদিনমানানৰ আগত গৈছেহে দেই। মানুহজন মানুহজনলৈ ফোন কৰিলেও মানুহজনী ৰোগত আছেগে, তাৰ পাছতে আকৌ লাষ্ট ডেট বুলি কৈ দিলে নহয়।
আমাৰ লাষ্টত ডেত বিশ তাৰিখে দিছে।
বিছ মাইল।
উম।
উম, মা আৰু পাপাৰ এতিয়া বাৰ হ'ল নাই?
নাই মানে বাপেকৰ দোকান পিতেকে অনলাইনৰ কামবোৰ কৰে বাপেকে নাজানে মানে, এতিয়া পিতেকটো মা ক লৈ গুৱাহাটী গুচি গ'ল, বাপেকে মানে অকলে বহী পিন্ধি লিখা আহে।
অঁ তেনেকুৱা মানুহ উলিয়ায় দিব লাগে আক।
নোৱাৰে আও।
নজনা মানুহটোক কি দৰকাৰ ৰাখিম।
পিতেকে কয়।
তোমাৰে মানুহটোৱে জানে বাও।
এতিয়া সেই পিতেক গুৱাহাটীলৈ গ'ল, ফোন কৰি আছো ৰিচিভে কৰা নাই। মোৰ খং উঠি গৈছে, বাই এনেই আহিলে আজি আকৌ যাবগে নকৰে হলো।
এই ৰিপুৰটো যে কেনেকে বনাব লাগে মই বুজি পোৱা নাই হপাই।
মোৰ ভালকে ধৰিব পৰা নাই মুঠতে ইন্ট্ৰডাকচন এটা লিখিম আও।
এই এ ফ চাই এ ফৰ চাইজৰ লম কাগজ।
উম, এ তুমিয়ে মই ডাইৰেক্ট কমপ্লিতে কৰি যাম নেকি লিখি পেলাই।
সেইটোৱে।
কিন্তু ৰাস কবিতাকো লিখি নললেও ন নহ'ব ন।
নাই আগৰত হেৰি কপিত লিখিলো।
নহবা কাম এটা কৰা, তুমি দেওবাৰে আহা ৰিপৰ্টটো বনাবলে। দেওবাৰ গোটেই দিনটো মই ঘৰতে থাকিম।
কালি তেতিয়া এই হেৰিতটো যে এইটো কি এই কামটো যে, বিহপুৰীয়া কামটো যে,
উম।
সেইটো সেইটো অকণমান দেৰিকে কৰিব লাগিব মানে পচি বিশ তাৰিখ মানে মইতো দুদিন ধৰ খেতি কৰি দিব নোৱাৰো, আমাৰ পথাৰ এদিন হেৰি হ'ব যে।
নহয় নহয় এইকেইদিন পথাৰ হেৰি কৰিছে।
কাইলৈ পা পাৰিব তো। কালীয়ে পৰখিয়ে পানী বুলি গ'ল আজি ৰ'দতটো দিলে শুকাই গ'ল। আজি হং কাতিক তাপা কাইলৈ ল'ব পাৰিব নহয় মই সেই দেওবাৰে তোমালোক বোলে সেইটো কৰিবলৈ গুচি যাম।
অঁ।
তাৰ পৰা সেই সেই সেইটো কাৰণে অকমান পঁচিশ তাৰিখ মানে যাম আও।
অঁ অঁ, হ'ব আৰু ৰিপৰ্টটো আকৌ সোনকালে দিব লাগিব ন, আজি উঠ সোতৰ তাৰিখ হলেই।
উম উম।